অহ কি কৰি আছে?
মই এই ভাত বনাব ওলাইছো ছো
কি বনাইছে আপুনি?
মই এতিয়ালৈকে দালিতো কুকাৰত দি গৰম কৰিলো আৰু তিতাকেৰেলা কাটি আছো এতিয়া হয় তেনে এটা বজাত তোমাৰ এটা কামত ওলাই যাব লাগিব সেইকাৰণে সোনকালে ভাত বনাও আজি ঠাইলৈ লাই যাম আৰু মই উ ব্যৱসায় খাইতোৰে এটা কাম আছে আৰু
তেনেকে থিকে আছে ৰাতিপুৱা কি খালে মই এনেই আছো এতিয়া
অ আপুনি ঘৰত আছে নেকি?
যৰত নাই মই ডিউটিত আছো
অ, অ ঠিকে আছে
মোৰ আপোনালৈ ফোনে নাযায়। আপোনাক মই কৰিব বিচাৰিছিলো ফোনটো
মই ৰিচিভ কৰিছিলোঁ।
তাৰ পাছত বগা বগা হৈ গ'ল তাৰ পাছত দেখালে যে এই ফোনটো কমপ্লিট হৈছে।
হয় মোৰো একে দেখালে তিনিটা হৈয়ে গ'ল মোৰ তেনেকে কিয় বা
তাৰ হৈ গ'ল সম্পূৰ্ণ?
হয়, কিন্তু এইটোতো কথা পতা হোৱাই নাই নাহিব চাগে পইচাটো
অ ঠিকে আছে কথা কাক কাক কৰিছিল?
মই আপোনাকে এবাৰ কৰিছিলো আৰু মাক কৰিছিলো এবাৰ। এইটো এনে তিনি নম্বৰ হব লগা আছিল কিন্তু নিজে নিজে তিন নম্বৰত সেইটো আগতে হৈ গল।
বাৰু কালিলৈকে সময় আছে।
অ আজি এটা নম্বৰতে দুবাৰ পাৰিনে কৰিব?
নাজানো তাকেই ত গম নাপাওঁ অহ বাকী এনেই খবৰ চবৰ ভাল
অ আছো দিয়ক ভালে আপুনি ভালে আছে
মই আছো চলি আছো আৰু
হয় কালি ৰবিবাৰ আছিল নহয়
আজি কৈছে আহিব কালি ঘৰতে আছিলো এফালে এঘৰত মাতিছিল আলহী এঘৰত তাতে গলো মাছ মাংস। পনীৰে ভাজি এ ভাল হৈছে আৰু আৰু মিঠা দৈ। মিঠাই এনাইয়ে দিছিলে আকৌ অহা সময়ত আকৌ পাঁচটামান মিঠাইৰে চাহ দিছিলে বহুত বস্তু আছিল
বাহ বাহ বঢ়িয়া আপুনিয়ে মাতিব আমাকে কেতিয়াবা খাবলে
অ নিশ্চয় মাতিম নিশ্চয়
ধাইত
আজি আপুনি। টেঙ লাও বনাইছে ন
অ সেই তিতাকেৰেলা কাটি আছো ভাজিম।
কণী।
আৰু কণীতো ৰাতিপুৱাও নাই হয় দে একেলগে খাম একবাৰে ভাত খাম ভাত খাই ওলাই যাম আৰু ঘৰৰ পৰা
কিবা কিনিম বুলি কৈছিলে যে আপুনি কিনিবনে?
অ চাওক যদি মন যায় কিবা কিনিম পইচা পাতি যদি দিয়ে। অ ওচৰতে যুদিঅ' বুলি এখন আছে আৰু তাৰ অকমান দূৰত এখন আছে। চাওঁ সোমাই কেনে কি যত ভাল লাগে আৰু কম দামতে পাওঁ অলপ তাতে কিনিম আৰু হয় আপুনি আজি কেতিয়ালৈকে ডিউটি আছে আপোনাৰ
মোৰ আজি আছে দুবেলা আছে। আহি পাওঁতে দেৰি হ ব ঘৰ পাওঁতে
হয়, হয় খোৱা লোৱা কি কৰিব?
উম,
খোৱা লোৱা কি কৰিব দিনটো
খোৱা লোৱা ভাবিব লাগিব অলপ পাছত কিবা এটা খাম অৰ্ডাৰ দি
অ অ ঠিকে আছে।
ঠিকে আছে বাৰু।
বাকী আৰু কিমান সময় হ'ল?
সময় বৰ্তমান চাৰি মিনিট তেওঁ মানে
উম মাত্ৰ।
হো হোওঁ
হোঁ হোঁ
ঠিকে আছে। বাৰু আপুনি কথা পাতি থাক মই কিবা এটা বুজি লগীয়া আছে বুজি আছো
অ ঠিক আছে।
কি আছে বাৰু কি ঠিক আছে।
আপোনাৰ আপুনিওতটো বিজনেচ কৰে চাগে।
মই বিজনেছ কৰো উম চলি আছে ঠিকে।
অ এই মাহত।
মোৰ অৰ্ডাৰ বেছি নাই। এটা দুটামান আছে। বনুৱা হোৱা নাই বনাবলৈ দিমহে আপোনাক দি দিম নিশ্চয় নিশ্চয়
হয়, তেতিয়া আপোনাৰো সুবিধা হক আমাৰ ভাল হব নাই কব
সহায় হল অ উম
তত
তক
বাকী আৰু হে কি কওঁ
উহ উহ‌ কি কৰো বাৰু
গৰম কিন্তু
গৰম মই গম নাপাওঁ বাৰু মই এচীৰ ভিতৰত আছো আপোনাৰ নিচিনা মেম চেনাই
আপোনাৰলোকৰে ভাল বেছিত থাকিব পাৰে ডিউটিত হয় হয় আজি বাৰু ৰ'দতো কেনে একে নাই অকমান ছায়া ডাৱৰীয়াই হৈ আছে বতৰটো কিন্তু গৰমতটো আছে আকৌ
কি হল এতিয়া এইটো এটা কথা আছে যিটো আমাৰ ইয়াতে ঋচিভ ক নোৱাৰি ঠিক আছে কিন্তু ত তাকে যাব নোৱাৰি ফ্ৰৰক যদি নিদিযেহব‌হব‌ পইচা দিব দি লম কধ ল পতি বাকী ৰ মই বস্তটো দি যাওং তোৰ না কি একেটা হেই কি কৰিথাকে যায অহ দে দে যায়। দেৰি হৈছে যেনেকৈ দিছো তেনেকৈ লৈ আহি নেকি এনেই মানে মোৰ মামৰ কেইটামান পৰীক্ষা আছিল তেজৰ পৰীক্ষা হেল্ল' সেইটোৰ কাৰণে অলপমান এই টেষ্ট কৰা কাৰণে কাগজ খিনি ঠিক কৰি আছিলো
হৈছে নেকি
মাৰ অলপ বেমাৰ হৈছে
অ আচ্ছা বয়সৰ কাৰণে আহিছে চাগে
বয়সৰ কাৰণে হৈছে অলপ থাকিবই আৰু এতিয়া এ ত তামিলমাৰ
আচ্ছা ঠিক আছে দে জোনে কৰি লওক
উ কৰি ল'ম ল'ম মোহি লয় দুখক টু কাৰণে অ উম।
আপুনি যে এনেকে ইমান। ফৰ্মেলি কথা পাতি থাকে আপোনাৰ লগৰ বোৰে খুব ভাঙ নাভাবে নেকি?
কি কথা পাতি আছোঁ। সেইকাণে নাভাবে
থিকেই আছ ঠিকে আছে উম
আপোনাৰ লগৰ কাৰোবাক দিছে নেকি বস্তুটো।
মই এনেকে লগে পোৱা নাই এইকেইদিন আৰু মোৰ লগৰ জনীৰো আইফোন আছে যে।
আৰু আপোনাৰ লগক দিলেও দিগদাৰে হ'ব আপোনাৰ ৱেল এজনী বেংগলী, এজনী বিহাৰী, অসমীয়া নাই।
অসমীয়াত কথা পাতিব পৰা মানুহে নাই। এইটো চাগে অসমীয়াৰ বাহিৰে বেলেগ ভাষাতো হ'ব, কৰিলে নেকি? তাতে যে অপচন কেইটা আছে হিন্দী আহ
নাজানো বাৰু
আহ আহ
হ'ব বাৰু
আগতে চিলেক্ট কৰিব লাগিছিল। তাকে, হিন্দী যদি কথা পাতো আগতে অ অ ঠিকে আছে।
হ'ব বাৰো দিয়ক।
অ আপুনি মোক পইচা দিছে নেকি? অ থেংক ইউ থেংক ইউ ধন্যবাদ ধন্যবাদ বৰ ভাল। কাম কৰিছে এইটো
মোক তাৰ সলনি কিবা কিবি বনাই দিব।
অ মই দিম দিয়ক, আপোনাৰ সূৰ্যমুখী ফুলটো বনাব আছে।
উম আপোনাৰ চাৰিওফালে কিবা চৰাই মাতি আছে। চৰাই মাত শুনা পাইছো।
অ লফালে বাহাৰত থাকো যে চৰাই চিৰিকটি তি আহিয়ে থাকে স কাৰনে চগে ঠিকে দিয়ক বাইদেউ মোৰ দেৰি হৈ যাব নহ'লে বাৰটা বাজিলেই তোমাৰ ভাত খিনি বনাও ঠিক আছে দিয়ক পিছত কথা পাতিম অ